অ'হেল্ল', অহ। ক'ক হা-হয় শুনিছো নহ? অহ শুনিছো - শুনিছো।
হয় -হয় কি কৰি আছে?
এ নাই এনেই বহি আছো ইয়াতে এই গৰম লাগিছে যে বাহিৰতে বহি আছো।
হয়, গৰমতে বহি কাম হ'ল বাৰু এতিয়া আকৌ আছে যে চাহ -তাহ খালোঁ তাৰপৰা আপোনাৰ মানে কি বাহিৰতে আমিও বহিয়ে আছিলোঁ। তাৰপাছত আপোনাৰ কি হ'ল মানে গৰম নহয় খুব এক কিবা এটাৰ পৰা কৈ আঠ- আঠটা বাজিবই হ'ব ভাত বনাব হ'ব বাৰু বাকী খবৰ -খাতি আপোনালোকৰ ভালেই।
অ', আমাৰ ভালেই আছে দিয়ক।
হয় -হয় আপোনাৰ ৰাতি পিছে খানা কি বনাম বুলি ভাবিছে?
ৰাতি আজি খানা উম, বনাম বুলি তেনেকে মানে একো ভবা নাই আজি দালি- ভাজিয়ে ভাত বনাম কালি মাছ আনিলে খালো। তাৰছত আজি মানে এইবিলাক খাবলৈ কৰিবলৈ মন যোৱা নাই দালি -ভাজি বনাম আৰু তেনেকেই খাম। সদায় -সদায় এইবিলাক মাছ, মাংস খাই থাকিব মন নাযায়।
সেইটোৱেটো হয় বাৰু কাৰণ কিয় আপোনাৰ গৰমত মানে ইমান মাছ, মাংস খাই থাকিব মন নাযায় আৰু কিমান খাব। সেইটোৱে -সেইটোৱে আপোনাৰ
আজি দিনটো ৰেষ্ট পাইছো অকণ এইকেইদিন কাপোৰ-কানি ধুই মানে ৰেষ্ট লৈছো। অহ কালিয়া পা আকৌ কাম আছে আৰু।
আছে সেইটোয়ে মোৰো আপোনাৰ কালি এনে কাপোৰ কানি ধুই আপোনাৰ থপনা খিনি ছাফা কৰা নহ'লেই আজি আপোনাৰ আকৌ থপনা চাফা কৰিলোঁ ৰাতিপুৱা বেলাতে চাফা চিকুণ কৰি আপোনাৰ আকৌ কালি বাৰু ঠাইঘৰ মুচিলো এতিয়া আপোনাৰ আকৌ চাকি -বন্তি জ্বলালো দিয়া আজীয়েপা ভাল লাগিছে।
অহ, আজিৰ পৰা ভাল লাগিছে আৰু। এদহো ধূপ- ধুনা আকৌ নজলালে ঘৰটো ভাল নালাগে।
ভাল নালাগে সেইটোৱে আপোনাক আৰু এইকেইটা দিন মানে হেৰি কৰিব পৰা নাই আজি আপোনাৰ কালিও নোৱাৰিলোগৈ সময় নিমিলিলে গৈ আপোনাৰ আজি যেনিবা হ'লগৈ আৰু আজি সেইকাৰণে ভালো লাগিছে তাৰপিচত চাহ - টাহ খাই বাচন বৰ্তন ধোৱা নাই বাৰু এতিয়া আপোনাৰ ধুমহে। মই বোলো আপোনালৈ ফোন এটা কৰোঁ এইটো কথা কথা এটা ভাবিছিলোঁ মানে আপুনি আপোনাৰটো চিলাই- মেচিন আছে?
আছে -আছে মোৰ চিলাই মেচিন আছে মই চিলাই থাকো। কুৱে বাৰু আছে কাম হৈয়ে থাকে মই কৰিয়ে থাকো তেনেকে।
হয়- হয়, ব্লাউচ- শ্লাউজ বিলাক চিলাই থাকে নহ' হয় -হয়। মোৰো মানে চিলাই মেচিন আছে ময়ো বাৰু চিলাওঁ মোৰ আপোনাৰ মেচিন মাজতে হ'ল বাৰু মাজতে মানে লোৱা বাৰু হ'ল সেইটো কাৰণে মোৰো আপোনাৰ কাপোৰ - কানি এনেকে চিলাই থকা হয় ভাবিছিলো আমি দুইজনীয়ে মিলি পেলাই আমাৰ যদি ওচৰতে টেইলাৰ এখন খুলি দিওঁ তেতিয়াওতো বেয়া নহব ন'।
মইতো এইটো ভাবিছিলোে কৰিম বুলি মোৰ ঘৰত মানে বেছি কাষ্টমাৰ নাহে ঘৰত এতিয়া মই কৰিছো আহে হ'লেও মোৰ যোনখিনি মানে চিনা পৰিচয় মানুহ সেইখিনি মোৰ ওচৰতে আহে বাৰু একে গোটেই খিনি কৰো মই দহি বতাৰ পৰা আদি কৰি চব কৰো আৰু।
হয় - হয়- হয় আপোনাৰ ধৰক আমি আমি যদি দুইজনীয়ে মিলি আপুনিও চিলাই পাৰে ময়ো পাৰোঁ আমি দুইজনীয়ে ধৰক চিলাইটো আপোনাৰ যদি মিলি পেলাই কৰোঁ, দুইজনীয়ে মিলি পেলাই কৰিলে আপোনাৰ ধৰক এখন ওচৰতে আমাৰ মানে ওচৰতে ৰা আমাৰ ৰাচ স্তাট কিনাতে হাইৰদৰ কাষতে ঘৰ হয়তো সেইটো সেইটো কাৰণে আমি যদি ওচৰতে আপোনাৰ ওচৰতে যদি আমি দোকান এখন খুলি দিওঁ দোকান মানে ভাড়া ৰুম এটা লৈ পেলাই আমি দোকান এখন খুলি লওঁ খুলি লৈ পেলাই আপোনাৰ তেতিয়া আপোনাৰ দুইজনীয়ে চিলাই -মেচিন আপোনাৰ মেচিনটো আনিলে মোৰ মেচিনটো আনিলোঁ তেনেকে ধৰক ওচৰতে আমি বহি গ'লে তেনেকে আপোনাৰ চিলাইটো ভাল মানুহে মানে গম পাব ন'তে তেতিয়া আপোনাৰ ভাল এতিয়া ধৰক ঘৰত আপোনাৰ কম আহে -আহে মানুহ অহাত
উম, চিনাকি মানুহ খিনি আহে আৰু যোনখিনিয়ে মোক চিনি পায় যোনখিনি লগত মোৰ ভাল আছে সিহঁতে মোকে দিয়ে বেলেগ নিদিয়ে তাৰমানে যিমানেই দূৰৰ পৰা নহওক মোৰ ওচৰলৈকে আহে।
সেইটোৱে- সেইটোৱে এতিয়া ধৰক আমাৰ যদি আমি দোকানখন ওচৰতে আমি কৰি লওঁ ৰাস্তা কিনাৰতে হ'লে আপোনাৰ তেতিয়া মানে দেখি থাকিব ন', বাহিৰা মানুহবিলাকো আপোনাৰ আহিব
উম, আৰু সেইটো দোকানখন ওচৰত খুলি ওচৰত যদি আমি দোকান খন খুলি লওঁ তেতিয়া মানে কি হ'ব বেলেগ কিবা এটাও আমি মানে বনাই কৰি বস্তুটো, কাপোৰটো আনি পেলাই আমি এমব্ৰইডাৰী কৰিলো বা ফেব্ৰিক কৰিলো তেনেকে আমি এক্সট্ৰাকৈ সেইটোও হেৰি কৰিব পাৰো।
পাৰো -পাৰো -পাৰো সেইটোৱে হয় আপোনাৰ মানে আজিকালি কি হৈছে সেই টো আপোনাৰ এই যোনটো আপোনাৰ ৰাজস্থানী চুৰ্ণী হয় ন'ৰাজস্থানী চুৰ্ণীটো সেই ৰাজস্থানী চুৰ্ণীটো আ অনলাইনত আনি পেলাই কাপোৰযোৰত যেতিয়া চি চিলাই মেচিনত আপোনাৰ চিলাই কৰি দিয়ে বহুত ধুনীয়া এযোৰ মানে কপোৰ হৈ যায় বহুত ধুনীয়া। আজিকালি মানে বহুত চলিছে সেই বস্তুটো পোৰা একেবাৰে মানে ৰাজস্থানী চুৰ্ণী দুখন আনিলে মানে আপোনাৰ এখনত চাগৈ তিনিশ নহ'লে আপোনাৰ আঢ়ৈশ এনেকুৱা ধৰণৰ লয় দুখনত ধৰক পাঁচশ টকা। টকা, দুখন লাগে আপোনাৰ তাৰপাছত আপোনাৰ আজিকালি পুবেৰেনত আপোনাৰ ধুনীয়া যে চাদৰ -মেখেলা তিনিশ টকীয়া চাৰে- তিনিশটকীয়া তেনেকুৱা চিম্পুল কাপোৰযোৰ। হয় -হয় তেনেকুৱা ধৰণৰ কাপোৰ কাপোৰযোৰ আপোনাৰ মানে ধুনীয়াকে চুৰ্ণীকেইখন চিলাই ল'লে সেই তেনেকুৱা চেত বিলাকো আপোনাৰ বহুত চেল ছেলিং হৈছে, এযোৰ চেটত আপোনাৰ পোন্ধৰশ টকাকৈ আমাৰ ইয়াত মানে বেছি আছে। আপোনাৰ ধৰক আজি আমি যদি দুইজনীয়ে মিলি পেলাই তেনেকুৱা ধৰণৰও কৰিব হয় আমি দুইজনীয়ে এজনীয়ে ধৰ চিলাই গ'লোঁ এজনীয়ে কাটি গ'লোঁ লগতে আপোনাক কোনোবাই যদি শিকিব বিচাৰে শিকাবও পাৰিম আমি হয়, আপোনাৰো ধৰক তে মেচিন আছে মোৰ আছে আৰু লাগিলে শিকাবৰ কাৰণে আৰু এটা আমি কিনি ল'ম।
উম, এইটো যে যোনটো হেৰি চাধা কাপোৰটো যে এ কৈছে যে তে সেইটো কাপোৰ মই বনাইছো। মই বনাই পিন্ধিলো মানে যোনটো ফুলটো মানে এ দোকানৰ পা এয়ে ছব বজাৰ পা মই আনিলো আনি মানে কাপোৰটো ফুলটো কাটি -কাটি ডিজাইনত কাটি -কাটি যোনটো মানে ডিজাইন যেনেকুৱা যাক ডিজাইন লাগে আৰু তেনেকে বনাই মানে মই দুযোৰ মান বিক্ৰী কৰিলো তেনেকে তাৰ পিছত নিজৰ কাৰণেও এযোৰ বনাই লৈছো। এযোৰ নিজৰ কাৰণে বনাই লৈ পিন্ধিলো মই এযোৰ ভাল লাগিছে বাৰু। তেনেকে মানুহে কিছুমানে অৰ্ডাৰ দিছে কিন্তু অহ কাপোৰতো মই আনিব লাগিব সেইটো অনলাইনতো পাই বাৰু সেইটো কাপো
অনলাইনতো পায় হয়। আপোনাৰ অনলাইনতো পায় ধুনীয়াকে আপোনাৰ চিলাই কৰি দিব লাগে, কিছুমান আপোনাৰ আঠা দিব লাগে বাৰু। এই ফুলটো আপোনাৰ আঠাই জোনটো আপোনাৰ চু হয় আপোনাৰ যোনটি চুৰনি হয় চুৰনি টো আপোনাৰ চিলাই কৰিব লাগে। ৰাজস্থানী চুৰণীটো আপোনাৰ চিলাই মানে কাটি ফুলখিনি কাটি পেলাই চিলাই কৰিব লাগে আৰু। তেনেকৈও ভাল। হয়। মানে আপোনাৰ ধুনীয়াকে আমি দুইজনীয়ে মিলি তেনেকে ধৰক চিলাই মেচিন এটা আপোনাৰো আছে মোৰো আছে বৰ ধুনীয়াকে আমি চিলাই মেচিনে আমি কাপোৰ কানি আৰু আজিকালি আপোনাৰ ব্লাউজ চিলোৱা বুলি ক'লে বহুত পইচা, আপোনাৰ চাৰে তিনিশ টকা, এটা ব্লাউজৰ দাম চাৰে তিনিশ টকা বা যদি আমি এটা ব্লাউজ আপোনাৰ চিলাওঁ লগতে আপোনাৰ চাদৰখন, মেখেলাখন, এনেকে যদি আপোনাক গোটেইখিনি চিলাবলৈ যাওঁ আপোনাৰ হাজাৰ টকা পৰি যাব লগতে আপুনি দহি হয় -হয় আপোনাক সেইটোয়ে আপুনিটো দহিও গুঠি
মই দহি -বতি, দহি- বটি চিলাই দিলে মানে মই এ ব্লাউজ টো নিচিলোৱাকৈ যদি চাদৰ খন বটি তাৰ কাপোৰযোৰ গোটেইযোৰ কমপ্লিট চিলাই দিওঁ মই মোৰ মানে চাৰিশ টকা পৰি যায়।
পৰি যায়। তেনেহলে আপোনাৰ চাৰিশ টকা আহিয়ে গ'ল। আৰু লগতে আপোনাৰ এইফালে ব্লাউজটো থাকিলেই। তেনেকৈ ধৰক আপোনাৰ গোটেই আমি ধৰক এদিনতে বহুত ইনকা কাম হয়। এইটো আমাৰ মানে কি সেইটোৱে আমি এতিয়া মানে কি হয় আপোনাৰ ঘৰলৈ মানুহ ইমান আহিব নিবিচাৰে আৰু মানুহে ইমান গম নাপায়।
গম -নাপায়।
গম নাপাওঁ। আমি ধৰ এতিয়া চিলাই কৰোঁ বুলি আমাৰ মানে ইমান ওচৰ- চুবুৰীয়া বা মিটয়ে আমাৰ পৰিয়ালবৰ্গ গম পায় তেওঁলোকে দি থাকে কিন্তু ধৰক আমি যদি এনেকে ধৰক তাই কিনাত আমি দোকান এখন লৈ পেলাই যদি চিলাই মেচিন কেইটা যদি আমি ওচৰত লৈ লওঁ, তেতিয়া আমি এইটোপা চাইনবৰ্ড এখন লগাই দিও ইয়াত চিলাই কৰা হয় বুলি, ব্লাউচ - শ্লাউজ চব সকলো ধৰণৰ চিলাই কৰা হয়। তেতিয়া আপোনাৰ কাষ্টমাৰ কিন্তু পাম আমি।
পাম। এই কিন্তু মই ৰাজস্থানীৰ কাপোৰটো যে মই হেৰি কৰা নাই। পাৰো। তেনেকে বনোৱা নাই, সেইটো বনোৱাও নাই বাৰু মই এতিয়ালৈকে চোৱা নাই।
হয় -হয়। ৰাজস্থানী আপোনাৰ মই অনলাইনৰ পৰাই আনিছিলোঁ। মই আপোনাৰ আঢ়ৈশ টকাকৈ দুখন আনিছিলোঁ। ত' চুৰ্ণী দুখন মানে সেই -সেইটো আপোনাৰ সহজ আঠা লগাই থাকিব নালাগে। ধুনীয়াকে আপোনাৰ ফুল মানে ডাঙৰ - ডাঙৰ আহে, ফুলখিনি আপুনি কাটি পেলাই চিলাই কৰি দিলেই হ'ল আপোনাৰ চিলাই মেচিনত
মানে এপ্লিক কৰা নিচিনা বাৰু।
হয় -হয় আপোনাৰ বহুত ভাল লাগে লগাই দিব লাগে হয়। সেইটোৱে আপোনাৰ বহুত ধুনীয়া লাগে মানে ভাল লাগে। এইটোত মানে আপুনি যোনটো কৈছে সেইটো আপোনাৰ সৰু -সৰু আহে ফুলটো, আপোনাৰ এই এইটোত মানে চুৰণিখন ডাঙৰে আহে মানে তাৰপা আপুনি নিজে ডিজাইন কাটি লগাব লাগে আৰু। তেনেকে মানে চিলাই দিব লাগে আৰু। হয়। অনলাইনত আজি খালি পায়ে থাকে বাৰু। আৰু মানে আমাৰ ওচৰততো বহুতে ব্যৱসায় কৰি আছে, মই বাৰু এতিয়ালৈকে বিক্ৰী কৰা নাই, মই আপোনাৰ নিজেহে এযোৰ বনাইছো মানে মোৰ চিলাই মেচিন আছে, সেই চিলাই মেচিনতে মই চিলাই পেলাই নিজে বনাই লৈছোঁ। কিন্তু আমাৰ ওচৰতে মানে আৰু এগৰাকী আছে তেখেতে আপোনাৰ পোন্ধৰশ টকাকৈ বেছিছে। ভাল হল আপোনাৰ। ভাল আছে সেইটোট লাভ আছে আজিকালি আজিকালি আপোনাৰ চিলাইত আপোনাৰ মানে লাভ আছে আপুনি যদি আপোনাৰ কৰিব পাৰে ন', তেতিয়া আপোনাৰ মানে লাভ আছে সেইটো কাৰনে যশ মই ভাবিলো আমি দুইজনীয়ে যদি মিলি পেলাই আমি দোকান এটা ৰুম এটা ভাড়া লৈ পেলাই আম আমি যদি দুইজনীয়ে চিলাই কামকে কৰোঁ সেইটোও বেয়া নহয়। আমি দুইজনীয়ে পাৰি আমাৰ
ন' দুইজনীয়ে যেতিয়া জানোৱেই মানে এক্সট্ৰাকৈ এটা মেচিন লৈ ল'ব লাগে তাৰপিছত কোনোবাই শিকিলেও সেইটো শিকা হ'ল। শিকি পেলাই তাতে কৰিব পাৰিব আমি শিকোৱাটোও হ'ল আৰু নিজে কৰাটোও হ'ল।
সেইটোৱে -সেইটোৱে আপোনাৰ সেইটোৱে আমি ধৰক শিকাইও থাকি কিলো আৰু লগতে আমি নিজৰ কামো আমি বেলেগৰ অৰ্ডাৰ ল'লোঁ অৰ্ডাৰ লৈ আমি চিলাইও থাকিলোঁ তেনেকে আপোনাৰ ধৰক ভাল আমাৰ এটা হ'ব আমি দুইজনীয়ে যদি আপোনাৰ পইচা অলপ ইনভেষ্ট কৰি পেলাই আমি ৰুম এটা ভা ড়া লৈ ল'ব পাৰোঁ ৰুমটো আপোনাৰ ধৰক মাহে হয়তো দুহেজাৰমান দিব লাগিব পাৰে আপোনাৰ লাইট, ফেন এইবিলাক কৰ আজিকালি ধৰ বহুত চব লাগিবতো সেইটো কাৰণে এতিয়া গৰম দিনত আপোনাৰ ধৰক ফেনো চলিব সেইটো কাৰণে হয়তো মাহেকত আপোনাৰ দুহেজাৰমান ৰুমটো ভাড়া পৰি যাব আৰু আপোনাৰ মেচিন আমি কিনিব নালাগে বৰ্তমান
মেচিন আছে দুই ঘৰত দুইজনিৰে।
হয়, দুইজনী আমাৰ আছেই সেইটো কাৰণে আমি মেচিনটো বৰ্তমান কিনিব নালাগে। সেইটো কাৰণে আমি খালি এটা মেচিন কিনিলেই হ'ব। এটা মেচিনত আপোনাৰ মোৰতো সাত হাজাৰ টকা পৰিছিলে এতিয়া এতিয়া কিমান লয়
এতিয়া এইটো দহ হজাৰ মান পৰিব যোনটো আমি ভৰিলিয়াম আৰু। আৰু যোনটো ইলেক্ট্ৰিকত চলে সেইটোতো ষোল্ল হেজাৰ নে সোত্তৰ হাজাৰ।
অহ, সেইটোতো আপোনাৰ বহুত হ'ব সেই ইলেক্ট্ৰনিকটো বাৰু মোৰ নাই। মোৰ আপোনাৰ ভৰি মেচিন সেইটোৱে মোৰো ভৰি মেচ চিনটোৱে আছে বাৰু সেইটো। ভৰি মেচিনটোৱে পাৰোঁ বাৰু এইটো আপোনাৰ চলোৱাও নাই বাৰু কাউণ্টাৰটো মই লোৱাও
এই কাৰেণ্টতো মানে চলাবলৈ অলপ অসুবিধা মানে আমি এইটো যেনেকে হাতেৰে মিলাই -মিলাই নিজে ভৰি ভৰি বেলেঞ্চটো আছে সেই ত'মানে যেতিয়া বৰ্ড খনত ভৰিটো দিব ন' বস্তুটো গুচি যায় নিজে। সেইটো বস্তুটো গুচি যায় কাৰেণ্টত চলোৱাটো।
সেইটোৱে- সেইটো তেনে সেইটো আপোনাৰ মানে কি আমাৰ মানে ইমান চিলাই পোৱা নাই ন'সেইটো কাৰনে আমাৰ অকণ অসুবিধা হ'ব। সেইটো কাৰণে আমি এনেকুৱা আৰু এটা হয় এনেকুৱা মেচি আমি আৰু আনি লৈ পেলাই তাতে আপোনাৰ শিকিব দিলো কোনোবা যদি আমাৰ শিকিব বিচা তেনেকৈ আমনি আমি শিকাই দিলোঁ ধৰক
শিকোৱা মানুহটোটো আকাল নাই শিকিবলেতো বহুত মানুহ তেনেকে বিচাৰিয়ে থাকে।
বিচাৰি থাকে আৰু আজিকালি চিলাই ব্যৱসায়টো বহুত পইচা চিলাই মেচিন চিলাই বহুত পইচা আছে চিলাই কামতো সেই সেইটো কাৰণে মই ভাবিছোঁ আমি দুইজনীয়ে কৰোঁ মই সেইবাবে আপোনাক মানে ফোন কৰিলো। এতিয়া আপুনি কোনদিনাখন পাৰে মিলাই পেলাই আহিব আমাৰ ফালে তেতিয়া আপোনাৰ আমি দুইজনীয়ে কথাখিনি ভালদৰে পাতি ৰুমটোৰ লগত ৰুমটো মানে আমি কথাটো পাতি ল'ম মালিক
মই এতিয়া মই যাম বাৰু। কিন্তু হেৰি এই যে যোনজনী যোন যোৰ ৰাজস্থানী কাপোৰ যে সেইযোৰ মানে মোৰ চাবলৈ মন আছে এযোৰ চাবলৈ মন আছে মই আপোনালোকৰ ঘৰতে যাম গৈ কাপোৰযোৰ চাম মই কেনেকে কি কৰে বা কেনেকে বনাব লাগে মইতো শিকা নাই সেইটো চাই ল'ম চাই পেলাই মানে মই এযোৰ বনাই চাম নিজেই তেনেকে
ঠিক আছে বাৰু।